কাৰ
নমস্কাৰ-নমস্কাৰ
মানে মই আপোনাৰ লগত এটা বিশেষ কথোপকথন কৰিব বিচাৰো।
হয়, কওকচোন বাৰু
মানে আমাৰ কেইটামান বস্তু আপুনি চাব দেই, এতিয়া কাৰেণ্টৰ বস্তুতো হওক বা আৰু আমাৰ অঞ্চলত থকা যিটো জিঅ' নেটৱৰ্ক এই দুয়োটাই মানে আমাৰ মানুহৰ মূৰত মাধ মাৰ মাৰি আছে বুলি মই ভাবিছোঁ। আপুনি
হয়, আগতেতো আপোনাৰ জিঅৰ তেনেকুৱা আছিলেই, এতিয়া আপোনাৰ এয়াৰটেলো প্ৰায় তেনেকুৱা হৈ গৈ আছে। কিয়নো এয়াৰ টেল ইউজ কৰা মানুহবোৰ বহুত বাঢ়ি গ'ল। আগতে আমাৰ গাঁৱত যদি পঞ্চাশটাই কৰিছিল, এতিয়া ডেৰশটাই কৰে।
হয়-হয়, যিয়ৰ সেই নিম্নগামী স্তৰৰ বাবে মানুহ বিলাকে ইয়াত হোটেললৈ ধাউতি মেলিছিলে, কিন্তু বৰ্তমান হোটলেও এসেকা মানুহক দিবলৈ লৈছে।
হয়, আমি আমাৰ আগৰ যিটো লোকেশ্যন আছিল তালৈ গ'লে ভাল হ'ব, গ্ৰমন কৰিলে।
হয়-হয়-হয়, মইয়ো কথাটো আপোনাৰ উপলদ্বি কৰিছোঁ।
হয়-হয়। আপুনি এতিয়া চাব মই মুঠতে ফোনটোহে ফোন, নিকি সেইটোকে ভাবি আছো।
হয়, ভোদাফোনটোৱেতো আপোনাৰ আৰু আপোনাৰ মূৰত মানুহৰ মূ মূৰত মানসিক চাপ তেতিয়া বুলি মই ভাবিছোঁ, সেইটোতো আৰু এটা বহুত বিপদজনক বিষয়।
আ, কি আমাৰ এ- এ এলেকাত ভোদাফোন নচলে নেকি?
একেবাৰে নচলে। ধৰক সময় লৈ-লৈ চলে। ৰাতি বাৰটা বজাত হয়তো কেতিয়াবা চলি যাব অকনমান আৰু আপোনাৰ দিনত নচলিবলেও আছে।
তেনেহ'লে দেখোন এয়াৰটেলে চবতকে উন্নত।
ম সেইটোৱে আপোনাৰ এয়াৰটেলে উন্নত মানে ফোন-চোন কৰিবৰ বাবে উন্নত। কিন্তু আমি যি আমি ইণ্টাৰনেটৰ ব্যৱহাৰ কৰো, তাৰ বাবে আমাৰ প্ৰত্যেকৰে ঘৰতে এটা ৱাই- ফাই প্ৰয়োজন হ'বগে নেকি, পৰৱৰ্তী পৰ্যায়ত।
এই ৱাই-ফাইৰ কথা নক'ব। আমাৰ যি এইটো লাইনৰ মদন ঘৰ সিহঁতৰ ঘৰত সেনো সিহঁতৰ ৱাই-ফাই লগাবলে এজন ব্যক্তি তেওঁক মাতি আনিছিল আৰু তেওঁ হেনো সেই ম তেওঁ ৱাই-ফাই টো লগাইছিল, আৰু ৱাই-ফাই টো লগাই পেলাই তেওঁ চালে যে মোবাইলত যি নেটৱৰ্ক তাত কৈ হেনো এইটো অত্যন্ত কম, মো যি ৱাই-ফাই টো সেই ৱাই-ফাই টোৱে হেনো নেটৱৰ্ক টানিবই পৰা নাই, ইমানে কম নেটৱৰ্ক। তেওঁ সেইটো কাৰণে ক'লে, এই এনেকুৱা জেগাতে তেওঁ ৱাই-ফাই টো ব্যৱহাৰ কৰা হ'ব নোৱাৰে, সেইটো কাৰণে তেওঁ ৱাই-ফাই টো আকৌ উভতাই লৈ গ'ল।
অ', হয়। কিন্তু মানে আমাৰ এটা অঞ্চল ফলত ধৰক মই কেইটামান ৱাই ফাই সদায় দেখা পাওঁ, যেনে কৃতিত এটা ৱাই ফাই আছে সেইটোনো কাৰ ৱাই বুলি এটা ৱাই-ফাই আছে, হেইটোনো কাৰ ৱাই-ফাই মই আজিলৈকে ধৰিব পৰা নাই। কিন্তু আপুনি কৈ দিলত মই এতিয়া অনুমান কৰিব পাৰিছো সেইটো কাৰ।
হয়, হয়, সেইটো সিহঁতৰ ঘৰৰে আছিলে চাগে। কিন্তু সেইটো উভতাই নিলে বুলি মই শুনিছিলো।
সেইটো তেখেতৰ ঘৰৰ নহয়। যি তিতৌ শইকীয়া বা যিয়ে নওঁকক সিহঁতৰ ঘৰৰ পা আমাৰ ঘৰলৈকে ৱাই ফাই এইটো কেতিয়াও পাব নোৱাৰে, সেইটো সম্ভৱৰ কথাই নহয়।
হয়, হয়। তেন্তে কওঁকচোন এইটো কাৰ?
হয়, মই যিটো নেটৱৰ্কৰ কথা কৈছো, এইটো হৈছে আপোনাৰ চেনীৰামৰ ঘৰৰ সিহঁতৰ কনিষ্ঠ পুত্ৰ আছে কাকো নামেৰে, সেই কাকোৰ নামত এটা ৱাইফ সিহঁতে সংযোগ কৰি লৈছে, এইটো মই নি শ্চিতৰ ৰূপে এতিয়া মানে এশ শতাংশ মই এইটো চিয়ৰ হৈ গ'লো।
কেনে ধৰণে আপুনি চিয়ৰ হৈ গ'ল মোক অকমান কওকচোন বাৰু? কিয়নো মই তেনেধৰণৰ কোনো কাৰ কথা কোৱা নাছিলো।
কাৰণ চওক, আমাৰ যদি ঘৰত আপুনি চাবলৈ যায়, আপুনি চৌবিশ ঘন্টাই সেই ৱাই ফাই নেটৱৰ্ক পাইয়ে থাকিব, পায়েই থাকিব, মানে কোনো কাৰণতো সেই ৱাই-ফাই নেটৱৰ্কৰ পৰা আপুনি কে- টিৱাও বঞ্চিত নহয়। যদিও মানে মই কানেক্ট কৰিব নোৱাৰো পাছৱৰ্ড নজনা জহত কিন্তু ৱাই-ফাই চিগনেলটো পাইয়ে থাকো। আৰু আমাৰ অঞ্চলত এনেকুৱা কোনো ব্যক্তি নাই, যি তেনেকুৱা ধৰণৰ এটা ৱাই ফাই বহুৱাব। পাপাৰ ঘৰত যিটো আছে সেইটোৰ নাম আমি জানোয়েই এয়াৰটেল অমৃত। কিন্তু বাকী কিতিপ মানে তাৰ নামটো অকমান সেই নামটো লগত সি অকমান জনপ্ৰিয় আছিল এটা সময়ত। তাৰ ফেচবুকৰ নামো সেইটোৱে ৰাখি থৈছে। গতিকে, মই এতিয়া চিয়ৰ হৈ গলো যে, সেইটো তাৰে ৱাই-ফাই।
এতিয়া আপুনি যি পাপা ঘৰৰ ৱাই-ফাই, তাৰ পাছপোৰ্টটো আপুনি ইতিমধ্যে গ'ম পালে নে নাই? এতিয়ালৈকে পোৱাই নাই?
হয়, সেইটোৰ আশা মই বৰ্তমান সময়ত বাদ দিয়া দিয়ে দিছো। এতিয়া যদি আপুনি চাবলৈ যায় পাপা ঘৰৰ এতিয়া ৱাই-ফাই ই সি মোৰ ঘৰৰ ৱাই-ফাই চিগনেলেই মোৰ ঘৰত এতিয়া নাপায়গৈ, এটা সময়ত পাইছিলেগৈ এতিয়া নাপায়গৈ।
তেন্তে তেওঁ এটা কাম কৰিলে, ৱাই-ফাইৰ যিটো চিগনেলৰ ৰেঞ্জটো সেইটো কমাই দিলে চাগৈ।
হয়। এনেকুৱাও হ'ব পাৰে, নহয়বা তেওঁ ৱাই-ফাইটো য'ত বহুৱাই থৈছিলে সেই জেগাকনো সলনি কৰি দিব পাৰে, আমি ক'ব নোৱাৰোঁ।
হয়, হয়। তেনেধৰণৰ কাম কৰিবও পাৰে, আৰু ভাবো তেনেধৰণৰ- এটা ৱাই-ফাই আমাৰ ঘৰতো বহাই দিওঁ নেকি? তেন্তে সুবিধা হ'লহেঁতেন।
হয়, হয়। আপুনি যদি পাৰে বহুৱাই দিয়ক। কাৰণ আপোনাৰ ঘৰৰ পৰা ৱাই-ফাইটো মইয়ো পাই থাকিম, অতি সুন্দৰকৈ মই- চিগনেল পাই থাকিম, সেইয়েহে আপুনি বহুৱাই দিয়ক।
কিয়নো আমি এতিয়া ফিল্ম এখন বা কিবা এখন ডাউনলোড মাৰিবলৈ ষ্টেশচন বা আমি নাই- কৈ যাবলৈ লগীয়া হয়। এতিয়া আমি ঘৰতে তেন্তে আমি ডাউনলোড কৰিব পাৰিলোহেঁতেন।
হয়, হয়। আৰু আমাৰ যোনখিনি ইণ্টাৰনেটৰ আপোনাৰ সমস্যাৰ ফলত আমি আজি আহি বাটত কথা পাতিছো। বা কেতিয়াবা আমি যি ক্ৰীয়া আমি মোবাইলত থকা খেলৰ লগত জড়িত হোৱা ব্যক্তি, গতিকে মোবাইলত গেম খেলি থাকোঁতেও আমাৰ বহুতো সমস্যাৰ সন্মুখীন হওঁ। গতিকে আপুনি তেনেকুৱা এটা বহোৱাই দিয়াৰ ব্যৱস্থাটো কৰক।
তেনেকুৱা এটা বঢ়াই দিলে আপোনাৰ এটা সুবিধা হ'ব, মই ৰিচাৰ্জে নকৰিম, তাৰ অকল ৱাইফাই আমি - থাকিম, আৰু কিন্তু তাৰ - তাৰ এ দিগদাৰো আছে, তাৰ দামটো বহুত বেছি, ৱাই ফাইটো বহোৱাৰ পিছত যি ৰিচাৰ্জ কৰা হয়। তাৰ চাৰিশ পাঁচশ টকা লাগে।
হয় হয়। হয়, দামটোতো যথেষ্ট বেছি বাৰু, সেইটো কথা মই উপলব্ধি কৰিছোৱে। কিন্তু আপুনি যদি চা বলৈ যায়, এই মাথাউৰিটোত। আমি যত এতিয়া বৰ্তমান উপস্থিত আছো, এই মাথাউৰিটোৰে কিছু কিছু অঞ্চলত আপুনি এতিয়া - ফাইভ জি সেৱা পাই যাব।
হয় হয়, অথনি মই পাইছিলো ফাইভ জি সেৱা। কিন্তু অ সেইটো আনলিমিটেডটো নহয় এনেই শ্ব' হে কৰি আছিল।
হয় হয়, আপুনি এয়াৰটেলৰ বাবে সেইটো তেনেকে শ্ব' কৰি আছিল কিন্তু জিঅ'ৰ প্ৰকৃত যোনটো ফাইভ জি সেইটো এই - মাথাউৰিটোত আপুনি পাই যায়।
হয়', আমাৰ কিয়নো এই গাঁওৰ অঞ্চললে ফাইভ জি টো আনিব লাগে হেৰি কিয়নো বহুত অসুবিধা হয়, ফাইভ জি টো থাক কিলে আপোনাৰ - ফাইভ জি ফিল্ম বা তেনে ধৰণৰ ডাউনলোড কৰিবলে সুবিধা হয় আৰু আপোনাৰ চ নেট পেক টো খতম হৈ হৈ যায়, আমাৰ যেতিয়া ফাইভ জি টো আহিব তেতিয়া - তেনেধৰণৰ দিগদাৰ নহ'ব চাগে!
হয় হয়, আপুনি সেইটো ঠিক কথাই ভাবিছে। তেতিয়া মানে মই অথনি মাথাউৰিত গৈ থাকোতে বা কেইবাদিনো মাউৰিত যি মই খোজকাঢ়ি গৈ থাকোতে মই সেই - ফাইভ জি সেৱাটো মানে লাভ কৰিছোঁ। তাৰফলত মানে মই উপলব্ধি কৰিছোঁ এই মাথাউৰিটোতে কেইটা কিবা কোফা লাগি আছে নেকি যে মা থাউৰিটো পাৰ হৈ সেই ফাইভ জি সেৱাটো আমাৰ ঘৰ নাপাইগৈ।
তাকে এনে ধৰণৰ মই ভাবোঁ। আপুনি ফাইভ জিটো বাদ দিয়ক, আপ পোনাৰ যিটো সাধাৰণ নেটৱৰ্ক সেইটো আপোনাৰ এই দলংখন পাৰ হোৱাৰ পাছত - বহুত কমি যায়, আৰু দলং খন যদি - প্ৰায় আপুনি গুচি যায় তেন্তে আপোনাৰ স্পীডটো নেটৱৰ্কৰ স্পীডটো বাঢ়ি যায়। আৰু আপুনি যদি ইফালে আৰু গতি কৰি থাকে ইফালে প্ৰায় কমি কমি গৈ থাকিব।
হয় হয়, আপুনি সেইটো ঠিক কথা কৈছে। আৰু মাথাউৰিয়ে মাথুউৰিয়ে মা থাউৰিয়ে মানে বস্তুটো পাই যায়। এতিয়া এইটো মাথাউৰি পাৰ হৈ যদি আপুনি বুনিয়াদী যোনটো ৰাস্তা সেইটো ৰাস্তালে যায় -
হয়', অ আৰু - তেনেধৰণে আপুনি হেৰি ইয়াতো চাব পাৰে আমাৰ যি মেথাউৰিটো আমাৰ ইফালৰ যিটো বঙালী গাঁওৰ ফালৰ মেথাউৰিটো - এহ যিটো আমাৰ মহিলাসকলে বনাইছিল, নদীৰ কাষৰ - এইয়া বঙালী গাঁৱলে যোৱা টো নহয় ইটো, ইটোত আমি সিদিনাখন গৈছিলোঁ আৰু তাত বৰ সুন্দৰভাৱে আনলিমিটেড - ফাইভ জি টো শ্ব' কৰি আছিল, কিন্তু নেট ৱৰ্কৰ স্পীডটো অত্যাধিক কম আছিল হ'লেও আপোনাৰতো ফাইভ জি নেটৱৰ্ক আনলিমিটেডটো চলি আছিল।
হয় হয়, সেইটো সেইটো সুবিধা চওক আনলিমিটেড ফাইভ জিটো চলি আছে যেতিয়া মানে আপোনাৰ - যিনখিনি দৈনন্দিন কাম থাকে গেম খেলা কিবা খেলা এইখিনিত যে হয় - হয়তো একেবাৰে অসুবিধাৰ সৃষ্টি নহয় সেইটো পই
হয় হয়, সুন্দৰভাৱে চলিছিলে আমি তাত অ', চাৰি পাঁচ গেম গেমো খেলিছিলোঁ কাষ্টম।
হয় হয়। মই যদি এতিয়া আপোনাক ক'বলে যাওঁ আমাৰ যিটো মাথাউৰিত আমি এতিয়া থিয় হৈ আছোঁ এই মাথাউৰিটোত এটা দূত আছে। এই দূতটোৰ বাবে হয়তো আমাৰ ঘৰলৈ সেই সেৱাটো নাযাবও পাৰে, কিন্তু বা সেই কেইটা মাথাউৰিটো যে আমি পাওঁ সেইটো কি কাৰ কাণ্ড',
সেইটো নাজানোঁ ভাই', কিন্তু আৰু এটা কথা আপুনি চাওঁক এ', ই', অ', নেটৱৰ্ক ইমানেই বেয়া হ'ব পাৰে', আপুনি মই যিটো এ নেটৰ স্পীড টেষ্ট কৰা এপ সেই এপটো মানে মোৰ ফোনত আছিলে মই সেইবাবে', সিদিনাখন আৰু ৰাতি বুলি টেষ্ট কৰোঁ', তাত আপোনাৰ টেষ্ট কৰিবলৈ গৈছোঁ, তাত দেখাইছে দেই ই', নো ইণ্টাৰনেট কানেকচন ললোঁ হিঃ এনেধৰণৰ পদক্ষেপ অ ম', এনেধৰণৰ বাক্য তাত লিখা আহিছে মই হাঁহিত থাকিব পৰা নাই। কিয়নো মই নেটৱৰ্কৰ স্পীড তাত টেষ্ট কৰিবলৈ গৈছিলোঁ কিন্তু তাত', আহিল নো কানেক্ট-কানেকশন প্লিজ কানেক্ট ইউৰ ইণ্টাৰনেট', সেইটোৱে তেনেধৰণৰ আহিলে ভাৱক তেন্তে কিমান নেট বেয়া হ'ব পাৰে।
হয়, মই বুজিব পাৰিছোঁ। এতিয়া মানে এইটো মাথাউৰিতটো ফাইভ জি সেৱা পায় এইটো মাথাউৰিতটো ফাইভ জি সেৱা পায় কিন্তু মাজৰ যোনটো অঞ্চল, ধৰক আপ', আপোনাৰ ঘৰ, মোৰ ঘৰ, তোৰ ঘৰ ইপাৰে মোৰ ঘৰ সিপ', তাৰে সেই মাজৰ অঞ্চলটোত ধৰক আমি সেই ফাইভ জি সেৱাটো কেতিয়াও লাভ কৰিবলৈ সক্ষম নহওঁ এইটো এটা ফাইভ জি সেৱা বাদ দিয়ক আমি টু জি সেৱাই লাভ কৰিবলৈ সক্ষম নহওঁ গতিকে এইটো এটা বৰ দুখ লগা বিষয়।
প্ৰায় আৰু দুদিন তিনিমানৰ পাছত ই চলিবগৈ যে মোৰ অনুভৱ।
আপুনি ঠিকেই অনুভৱ কৰিছে। আৰু আপোনাক মই জানিবলৈ পাই অতি দুখিত যে এই মাথাউৰিটো আপুনি যিটো মাথাউৰিত আপুনি বৰ্তমান থিয় হৈ আছে এই মাথাউৰিটোতে এটা দ'ত থাকে, সেই দত তোৰ নাম হল গয়দৱ, আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে তাক মাছ ধৰি থকাই দেখা পাব।
অ', তেওঁ অকল মাছতে বিলীন হৈ থাকে প্ৰায় দুদিনমান হল মই দেখা নাই কিন্তু তেওঁ অকল বৰশী ক জাল ক কি তেনেকেই থাকে অকল মাছ মাছ মাছ।
হয় আপুনি উঠি অহাৰ সময়সীমা হয়তো বেয়া হোৱাৰ বাবে সেইকণ দুটক দেখা পোৱা নাই কিন্তু গয় দুত
নেটৱৰ্কটো অকণমান হয় মই কোনোফালৰ পৰা একো শুনা নাই। নাই পোৱা। নাই পোৱা। অ', শুনিছোঁ, শুনিছোঁ, এতিয়া শুনিছোঁ।
এইটো কেনেকুৱা কান্দ চোৱক, আপোনাৰ ঘৰত মই যেতিয়া গেম খেলি থাকোঁ তেতিয়া মোৰ কোনো নেটৱৰ্কৰ প্ৰব্লেম নাহে কিন্তু পেটুৱাদেৱ যেতিয়া আহে নেটৱৰ্কৰ সমস্যা আহি যায়। ঠিক একেদৰে এতিয়াও আপুনি একেটা বস্তু দেখিলে নে?
হয় এওঁ গোটেই নেটৱৰ্কটো খুহি পেলাই। আৰু আপুনি গৈ মোৰ কথা এটা মানত পৰিল সেইদিনা মই মাংস আনিবলৈ যাওঁ তেনে, তেওঁ গৈ পেলাই ৰমেনক কৈছেগে যে মই তোমাক মাছ দিম তুমি মোক মাং স দিয়া যেনেকে লাচিত বৰফুকনে কৈছিল তুমি মোক কিবা দিয়া অ' তেজ দিয়া মই তোমালোকক
হয় হয় সেইটো সু সেইটো সুভাষ চন্দ্ৰ বসুদেৱে কৈছিলে তুমি মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম।
হয় হয় তেনেধৰণৰ কাম তেওঁ কৰিছিলগৈ, তুমি মোক মা অ', তুমি মোক মাং স দিয়া মই তোমাক মাছ দিম তেনেধৰণে বা এটা মন্তব্য তেওঁ কৈছিল কিন্তু তেওঁ মান্তি নহ'ল। কিয়নো মাংসৰ মূল্য মাছতকৈ অত্যাধিক বেছি।
হয় হয় আপুনি এইটো একদম সত্য কথাৰ ওপৰত আধাৰিত কথা কৈছে নে নে এইটো কাল্পনিক।
এ নাই এইটো একদম সত্য সিদিনাখন মই নিজে মাংস আনিবলৈ যাওঁ তেনে তেওঁ সেইটো কথা কৈছিল, এ প্ৰায় দিন হ'ল এমাহ মান হ'ল।
হয় এইটো কেনেকুৱা কাণ্ড আপুনি এবাৰ ভাবি চাওঁক।
হয় তেওঁ মাংসও নহয় তেওঁ মাংস পেটোতো বিচাৰিছিল।
এ হয় সেইট
হয় হেল্ল'!
হয় হয় শুনা পাইছে নহয় মই এতিয়া বুজি পালো। মোৰ যদি মানে স্ক্ৰীণখন অফ হৈ যায় তেতিয়া আপুনি মোৰ কথা শুনা পোৱাত কিছু ব্যাঘাত জন্মে।
হয় হয় হয়, তেন্তে আপুনি যিমান পাৰে চেষ্ট ষ্টা কৰিব যাতে স্ক্ৰীনখন অফ নহয়। কিয়নো আজিকালি আমাৰ যি ৰিজেক্ট কৰ মাত্ৰা সেইটো প্ৰায় কমি গৈছে, আমাৰ অকণো অসুবিধা নহয়
হয় কিন্তু মানে মোৰ স্কিনখন অফ হৈ যায়। যিহেতু মোৰ পাৱাৰৰ পৰিমাণ বৰ্তমান বহুত অৱনতি ঘটি-ঘটি একেবাৰে শেষৰ অৱস্থাতো উপনীত হ'লহি সেয়েহে স্কিনখন মানে অ'ফ হৈ যায়।
আপুনিতো চাৰ্জত দিবলৈ ইতিমধ্যে মই জনামতেটো গৈছিল, কিন্তু নিদিলে নে নাই। কি মানে আপুনি কি কৰি আছিলেগে?
হয় আপুনি চাৰ্জত দিবলে হ'লে আমি আমাৰ ঘৰত যিহেতু ইনভাৰ্টাৰৰ ব্যৱস্থাটো নাই। সেয়েহে অলপ মানে লেপটপটে দি খন পাৰো চাৰ্জ দিলো আৰু ন পাৰ্চেন্ট হৈছিলে কিন্তু মই কথা পাতি-পাতি এতিয়া আপোনাৰ পাঁচ পাৰ্চেন্ট কৰি পেলালো।
কৃষ্ণ কৃষ্ণ! আপোনাৰ লগত আৰু পাঁচটা মান কথা পাতিম বুলি ভাবিছিলো। কিন্তু সেয়া সম্ভৱ নহবগৈ চাগে, তিনটা মানহে পাতিবলে হ'ব।
সম্ভৱ হৈ উঠিব কিয়নো মই তিনি পাৰ্ছেন্তলৈকে চলাম। ধৰক দুই পাৰছেনলকে মই চলাই দিম আপুনি অকনো চিন্তা নকৰিব।
আপুনি চুইচ টপ কৰালৈকে চলালে মই ভাল পালোঁ হেঁতেন।
হয় মই চুইচট অফ কৰিলে ফোনটো আকৌ সম্পূৰ্ণকে উলংঘ কৰি পেলাই মই ফোনটো অন কৰিব লাগি গিব, সেয়েহে মই চুইচট অফ কৰি হ'বলৈ দিব নোৱাৰিম।
তেন্তে এক পাৰ্চেনটলৈকেতো আপুনি পাৰিবই চাগে নিশ্চয়।
নাই নাই মই এক্সপাৰ্চনৰ ৰিক্ক ল'ব নোৱাৰিম মই ঘৰলৈ গমন কৰিম, ঘৰৰ পৰা আপোনাৰ লগত কথোপকথন মই জাৰি ৰাখিম।
হয় তেন্তে মই ঘৰৰ পৰা নোৱাৰিম চাগে আৰু যি এতিয়া বতাহ মাৰিছে বৰ গাটো তল পেলাই দিছে দেই! কিন্তু কিয়নো দিনটো ইমান গৰম এতিয়া কি সুন্দৰভাৱে এ এঘাৰটা-বাৰটা বজাত শীতল বতা তাহ মাৰিছে।
হয় এইটো বতাহ মানে আজিকালি প্ৰায় বিৰল হৈ পৰিছে, আপুনি ঘৰৰ ভিতৰত সোমাই থাকিলেতো এইটো বতাহ একেবাৰেই নাপাও, কিন্তু এতিয়া এইটো বতাহ পাই